উ
হেল্ল'
অ শুনিছানে
অ শুনিছো দিয়া কোৱা
অ কি কৰিছা
এনেই ফোন টো চাই আছো ৰবা তুমি কি কৰিছা
ময়ো এই মাত্ৰ চাহ খাই আহি বহিছো আৰু তুমি চাহ খালা মই খালো তুমি
মই খুৱাই নাই ৰ'বা অলপ পিছত খাম আৰু
অ
উম বাকী বতৰ কেনেকুৱা
অ আমাৰ ইয়াতে বতৰ আজিৰ দিনত অকনমান বৰষুণ দিছিলে কিন্তু তাৰ পিছত পুৰা ৰ'দ দিছে গৰম আছে আজি বহুত গৰম তোমালোকৰ ফালে
অ আমাৰ ৰাতিপুৱা তোমাৰ বতৰটো ঠিকেই আছিলে ঠাণ্ডা কৰি কিন্তু পিছলৈ ইমান ৰ'দ দিলে বহুত গৰম দিছে
তাকে শুনা তুমি স্কুলিং ক'ত কৰিছিলা
মই স্কুলিংটো আমাৰ ইয়াতে ওচৰতে কৰিছিলো বৈশিষ্টৰ এখন স্কুলত তুমি ক'ত
মইও আমাৰ ইয়াৰে ওচৰতে প্ৰাইভেট আছিল নে তোমাৰ খন
অ হয় মই প্ৰাইভেটতে পঢ়িছিলোঁ
শংকৰদেবত নেকি মোৰো প্ৰাইভেট
মই শংকৰদেৱত নহয় মই জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ
নুন মাটি জাতীয় বিদ্যালয় নহয় নহয়
নহয়, নহয়। অ বহিছো।
অ মই আমাৰ ওচৰতে থকা শংকৰদেৱ। খত কৰিছিলো আমাৰ জাতীয় বিদ্য়ালয়ৰ শংকৰদেৱ দুূখনৰ নীতি নিয়ম বিলাক একেই কিজানে ন।
অ প্ৰায় একেই তোমাৰ তোমাৰ তোমাৰ পাঠ্যয়পুথিৰ পৰা বা বাকীবোৰ নিয়ম একেই দিয়া। খালি কেৱল শংকৰদেৱত তোমালোকে চাগে ছাৰ বাইদেউ আচাৰ্য বুলি মাতা হয়নে।
অ আচহজ বুলি বুলি মাটতিল আচহজ আচহজ।
অ সেইটোৱে অকল অলপমান বেলেগ আৰু বাকী সকলোবোৰ একেই দিয়া।
উম তোমালোকে পাৰ্থনা কিমান দা আছিলে।
আমাৰ প্ৰাৰ্থনাটো ৰাতিপুৱা টাইমত এটাই কৰা হয়। বাকী ছুটিৰ টাইমত তোমাৰ দুটা কৰা হয়।
উম আমাৰ যে ধেৰীৰ আছিলে। পাঁচ কৈটামান আছিলে। তোমালোকৰ টিফিনৰ ৰুলচ ৰেগুলেশ্যন আছে। নে।
অ আমাৰ টিফিনৰো আছিলে মানে সকলোৱে টিফিন নিয়ো বাধ্যয়তামূলক আছিলে। আৰু বাহিৰৰ পৰা তেনেকে তোমাৰ টিফিন কিনি খাবলৈ নিদিয়ে ঘৰৰ পৰাই তেনেকে বস্তু লৈ যাবলৈ দিছিলে তোমালোকৰ।
আমাৰো পইচা আ নিবলৈ এক। উম দিয়া নাছিলে আৰু। সদায় মানে এ হেৰি থাকে। ছিলে এখন এখন ৰুটিন থাকিছিলেুম বাৰে ৰুটি তৰকাৰী মঙগলবাৰে বুট মুখ আপুনি। আকৌ বুধবাৰে ৰুটিটোক। ক বৃহস্পতিবাৰে ফল মূল আছে। শুক্ৰবাৰে কিবা এটা আ। ছিলে তাৰপিছত শনিবাৰে কিন্তু নিজৰ যি ইচ্ছা সেয়া আনিব পাৰে সেইদিনা আমি খুব ভাল পাইছিলো কিন্তু।
অ নিজৰ ইচ্ছামতে নিব পালে ভাল লাগিব দিয়াচোন।
অ মেগী নিব পাৰিছিলো আগতে মেগী খাই খুব ভাল পাইছিলো তুমি।
অ আমিও মেগী কিনিব পালে আৰু সেইদিনা মানে মনতটো ভাল লাগি থাকে যে কেতিয়া টিফিন টো খাবৰ বাবে টাইম আহে।
উম তুম কিহত গৈছিলা স্কুলত। কলগাডীত।
উম অ। প্ৰথমতেতো মই সৰু থাকোঁতে মায়ে থ'ব গৈছিলে। তাৰ পিছত কেইদিনমান তোমাৰ গাড়ীত দিলে কিন্তু আমাৰ স্কুলখন মানে আমাৰ ইয়াৰ পৰা বেছি দূৰত নহয় সেইকাৰণে তোমাৰ ৰিক্সাত গ'লেই পায়। বেটাৰী ৰিক্সাবোৰত ত ক্লাছ ত মাৰ ছিক্স ছেভেন মানৰ পৰা তেনেকে বেটাৰী ৰিক্সাত নিজে গৈছিলো। সেনেকেই আৰু। তুমি কিহত গৈছিলা।
মই্সৰু কঞ্ এ স্কুল গাইড কৰিছে। হেল্ল' তাৰ পিছত এইটৰ পিছ ৰ পৰা চাইকেল লৈ গৈছো আমাৰ অলপ টাইম লাগিছিলে ফিফ টিন মিনিট টুৱেণ্টি মিনিট মান লাগিছিলে খোল পাওঁতে
বাকী তুমি সৰুৰে পৰা শংকৰদেৱত পঢ়িছিলা নে?
অ একদম মেট্ৰিক দিয়ালৈকে শংকৰদেৱত। তুমি?
অ মইয়ো একেবাৰে সৰুৰে পৰাই যিখন জাতীয় বিদ্যালয়ত পঢ়িলো একেবাৰে মেট্ৰিক দিয়ালৈকে তাতে পঢ়ি আছিলো।
উ তোমালোকৰ চাবজেক্ট বোৰ কেনেকুৱা আছিলে? এইটৰ ক্লাচ এইটৰ পৰা এডভাঞ্চ মেটছ, সংস্কৃত, হিন্দী এনেকুৱা এইবোৰ আছিলে নে চাবজেক্ট?
অ আমাৰ ক্লাছ এইটৰ পৰা নহয় ক্লাছ নাইনৰ পৰা এডভাঞ্চ, হিন্দী, কম্পিউটাৰ আৰু আমাৰ জাতীয় বিদ্যালয়ত অৱস্থে সংস্কৃত নাছিলে বাকীবোৰ বেলেগত নাজানো আৰু কিন্তু আমাৰ স্কুলখনত নাছিলে আৰু
অ আমাৰ আকৌ আছিলে। অ আমাৰ আক একদম ক্লাছ থ্ৰি পৰা সংস্কৃত আছিলে
অ তোমালোকে মানে সংস্কৃত জানা আৰু ভালদৰে
লি পাহৰিছো এতিয়া পঢ়া - চাৰে নাছিল নাই যে মৃত কি কয় পিছৰ পৰা পঢ়া নে মোৰ সংস্কৃতে আছিলে বাৰু এড পালচ লৈছিলো টু ক্লাচ এইটট মাৰ্ক্স অকমান কম আহিলে গানে এৰি দিলো নহলে ৰিজ- জাল বেয়া হৈ যাব তুমি কি লৈছিলা?
মই তোমাৰ ক্লাচ নাইনত মই এডভাঞ্চ হিন্দী লৈছিলো আৰু হাইছেকেন্দ্ৰেৰী পিছতো তেনেকে এডভাঞ্চ হিন্দীয়ে ললো। ইলেক্ট্ৰিক তোমাৰ অ তোমাৰ সেই ক্লাচ নাইনত ইলেক্ট্ৰিভ হিন্দী আছিলে
অ অ ভালে দেখ তোমালোকে কি বুলি মাত- মাতিছিলা আচাৰ ছাৰ মেম বুলি মাতিছিলা নে বাইদেউ বুলি মাতিছিলা?
অ ছাৰ বাইদেউ বুলিয়ে মাতিছিলো আমি
উম তোমালোকৰ স্কুল ষ্টাৰ্টিং আৰু ফেক কেতিয়া হৈছিলে?
আমাৰ স্কুল তোমাৰ এনে আমি ঘৰৰ পৰা ওলা তোমাৰ আঠটা পোন্ধৰ মানত আমাৰ প্ৰাৰ্থনা হৈছিল ন আঠটা পঞ্চল্লিশ তাৰ পিছত আমাৰ ক্লাছবোৰ ষ্টাৰ্ট হয় নটাৰ পৰা আৰু আমাৰ অ ছুটী হৈছিলে দুটা বিছত। তোমালোকৰ কেতিয়া আছিলে?
আমাৰ আকৌ দশটাৰ পৰা ষ্টাৰ্ট আছিলে বাৰু নটা পঞ্চলিছ মানৰ পৰা ন টা চাৰে নটা মান বজাৰ পৰা আমাৰ হেৰি চলে প্ৰাৰ্থনা চলে
অহ
দুটা দুটা পঞ্চল্লিশ ইমানটা বজালৈকে ক্লাছ চলিছিলে সাতটা ক্লাছ কৰিছিলো আমি
সাত আমাৰ মৰো আমাৰো সাতটাই তেনেকে নটাৰ পৰা অ নটাৰ পৰা ষ্টাৰ্ট হয় তোমাৰ বাৰটা বাৰটা নে এঘাৰ টা পঞ্চল্লিশত তোমাৰ টিফিন টাইম আছিলে ৱে তোমাৰ টিফিন টাইমৰ আগত চাৰিটা ক্লাছ হয় আৰু টিফিনৰ পিছত তিনিটা ক্লাছ হয়
অ আমাৰো তেনেকুৱাই আছিলে তোমালোক টফিন টাইমত কোৱা আছে
অ তোমালোকৰ মানে দুটা পঞ্চল্লিশ মানতে ছুটি হৈছিলে নেকি
উম দুটা তে পঞ্চল্লিশ আ যেতিয়া মই গাড়ীত আছিলো স্কুল গাড়ীত ঘৰ আহি পাওতে চাৰিটা চাৰিটা চাৰে চাৰিটা মান বাজিছিলে
অ বহুত দেৰি হৈ গৈছিল যে
উম আমাৰ ঘৰটো মানে অলপ দূৰত হয় চবকে নমাই নমাই নমাই মাই আহি আহি আমাক নমাইছিলে আকৌ ৰাতি কোৱাও চবকে পথমে আমাৰ ঘ ঠাই চাৰে সাতটা মান বজাতে আমাক উঠাই তাৰপিছত সেই বেলেগক উঠাই
অ সেইকাৰণে তুমি সোনকালে ওলাব লাগিছিলে আৰু ৰাতিপুৱা
উম বহুত সোনকালে বাপৰে একদম ৰাতিপুৱাই উঠিছ আৰু ৰাতিপুৱা মাহঁতৰো বহুত প্ৰব্লেম হৈছিলে টিফিন বনাই দিয়া তোমালোকৰ ড্ৰেছ বোৰ কেনেকুৱা আছিলে
আমাৰ তোমাৰ সৰুতেটো আছিলে সেই নীলা কালাৰৰ চাৰ্ট আৰু তোমাৰ সেই চিলভাৰ কালাৰৰ যে অলপ মানে চাই কালাৰ টাইপ তেনেকুৱা স্কাৰ্ট আছিলে প্ৰথমতে তোমাৰ ক্লাছ চছেভেনলৈকে তেনেকুৱা তাৰ পিছত তোমাৰ আমাৰ চুইজাৰ আছিলে সেই অ', নীলা কালাৰৰ কুুৰ্তীটো আৰু এনেকুৱাই চিলভাৰ কালাৰৰ চুৰ্নিখন আৰু লং পেন্টটো।
উম।
তুম তোমালোকৰ চাগে সেই কালাৰ আছিলে ন' অ', কমলা
কমলা মানে আমি পাছত আমাৰ পিছৰ বেটছ পৰা কমলা কৰিলে। তাৰে আগত আমি ব পকাই আছিলে চব চুৰ্যাযোৰ পুৰা বগাই আছিলে আৰু। হেৰি পিন্ধিব লাগি ছিলে পামচু পিন্ধিব লাগিছিলে ক'লা। পাছত আকৌ বগাত তাকৰি দিলে বগা পামচু আৰু তাৰে আগত আমি বৃহস্পতিবাৰ আৰু শনিবাৰে বগা কাপোৰ পিন্ধিব লাগিছিলে। আৰু বাকী কেইদিন নি লা বগা চাইড আৰু নীলা আহে। হেৰি কাৰ টো পিন্ধিব লাগিছিলে।
অ', আমাৰো বৃহস্পতিবাৰ আৰু শনিবাৰে বগা আছিলে।
বৰষুণ দিলে ইমান দিগদাৰ ন'।
অ', তাকেইেতো পিছত সেইকাৰণে সলাই আমাৰ শনিবাৰ কৰি দিলে মানে বগা ড্ৰচটো অকল বাকী যিয়ে হওঁক স্কুলৰ দিনকেইটাই ভাল আছিলে সেই ৰাতিপুৱা উঠি দৌৰা দৌৰিকৈ যোৱা আৰু আহি পিনে টিউশনত যোৱা।
উম, বহুত ভাল আছিলে আৰু বেছি পঢ়িব পঢ়াতটো বহুত ভালকে পঢ়িছিলো ন' ৰাত তীপা উঠি পঢ়ো আৰু গধূলি ছতা পৰা কিন্তু যেই ডাঙৰ হ'লেও সেই স বিলাক আৰু ইচ্ছা নাই।
এতিয়া তো তোমাৰ ৰুটিন নাই পঢ়াৰ যেতিয়া ইচ্ছা তেতিয়া এক্জামৰ আগত এনে অলপ চালো তেনেকুৱাই আৰু।
আগতে কিন্তু পুৰা ৰুটিন আছিলে, পঢ়িছিলো। তোমালোকৰ গোট পৰীক্ষাবোৰ হৈছিলে নে?
উম হৈছিলে প্ৰথমতে আমাৰ চাৰিটা গোট পৰীক্ষা হৈছিলে তাৰ পিছত দুটা কৰি দিলে
অ আমাৰো চাৰিটাই আছিলে অ আমি চাৰিটাই পাইছো বাৰু একদম লাষ্টলৈকে চাৰি ভাইৰ মাজত উম পঁচিশ নম্বৰ কৰি সেইকেইটাও যোগ হৈছিলে যে
অহ
তাকে
সেইকেইটা দিনে আৰু ভাল লগা আছে ছিল
অ বহুত আৰু তোমালোকৰ পঢ়াবোৰ কেনেকোৱা আছিলে ৰটেচন কৰাই দিছিলে নে
অ আমাৰ অ হয় তোমাৰ প্ৰথমৰ পৰা ফাষ্টৰ বেঞ্চ তাৰ পিছত ছেকেণ্ড বেঞ্চ এনেকে লাষ্টলৈকে যায় যায় আকৌ ফাৰ্ষ্টৰ পৰা তেনেকে ৰটেচন হৈছিলে সদায়
অ তেনেকোৱা কৰি দিছিলে আমাকো ভাত মানে ৰটেচন কৰি কৰি বহিব লগা হৈছিলে
অ আৰু তেনেকোৱা কৰিলে ভালে দিয়াচো ন যোনবিলাক নহলে সোনকালে আহি পায় সিহঁতে নহলে সদায় প্ৰথমত বেঞ্চতে বহি থাকে
অ তেনেকোৱাই কৰে মানে কিছুমান একদম ফাৰ্ষ্ট বেঞ্চত সিহঁতক লাগিবই চিত ত কলেজত দেখিছো নহয় তেনেকোৱা
অ তাকেইেতো কলেজৰ তোমাৰ যোনকেইটাই ফাৰ্ষ্টতে যাই পাই সিহঁতে সদায় ফাষ্টতে বহি থাকে আমি সদায় লাষ্টৰ বেঞ্চ কেইখনহে পাওঁ
আৰু মানে কেইটা মানে লাষ্টত আহিলে সিহঁতক ফাৰ্ষ্টৰ বেঞ্চখন লাগেই কিবা
কেনেকোৱা যে কৰে
উম বিয়াত এ
তাকেইটো বাকী সেইবোৰ দিনে ভাল লগা আছে আছিল আৰু এতিয়া মনত কৰিলে ভালো লাগে আৰু বেয়াও লাগে বাৰু
তাকে বহুত ভাল আছিলে একো টেনশ্যন নাছিলে উম
দিয়া তেনেহলে আজিলৈ পিছত আৰু এদিন কথা পাতিম বাৰু এই বিষয়ে
অ দিয়া ঠিক আছে ৰাখিছো
অ দে
অহ